অহ। অ' নমস্কাৰ।
নমস্কাৰ কি খবৰ বহুত দিনৰ মুৰত?
খবৰ মানে মই ফুৰিব গৈছিলো।
অ' ক'ত?
এ' বাইদেউহতৰ ঘৰত গৈছিলো। সিহতৰ তাত। মোৰ দুই নম্বৰ।
অ'
সেইটো বাইদেউ ঘৰত গৈছিলো আৰু চাৰিদিন থাকিলো।
অ' তাৰ পৰা ক'ত ফুৰিব গৈছা?
তাৰ পৰা ফুৰিব গৈছিলো ৰিজৰ্টত গৈছিলো।
কোন, কোন, কোন কাৰগলত গৈছিলা?
এই মোৰ এজন হেৰি ভন্তি আছে।
অ'
ভন্তিৰ বেগ লৈ গৈছিল গাড়ী লৈ গৈছিল। আৰু ধৰ মোৰ বৌ এজনী আছে বৌ লগ গৈছে মোৰ ভতিজা। আৰু বাইদেউৰ ছোৱালীটো। ভাল লাগিছে গৈ গধূলি সময়ত গৈছে।
ভাল অ' এই
ভাল লাগিছে আহ সেইখন, সেইখন। অ' তুমি যে কৈছা বকা চাউলৰ কৈছা কৈছিলা। খাইছানা বগাচাউল? খাইছা অ'
ভাল লাগে।
ভাল লাগে আহ আৰু আছে নে শেষ হৈ গৈছে? অ'।
আছে যদি মই-ইতোনাই সিহঁতৰ ঘৰত নাই বিক্ৰী কৰে নহয় সিহঁতৰ গাঁৱলীয়া ঠাই অলপমান। আনাৰসো বিক্ৰী কৰে ওচৰৰে একঘৰ মানুহ আছে।
অ অ্
এ সিহঁতে সিহঁতেও বিক্ৰী কৰেযোৱাবাৰ এবাৰ সু সিহঁতে আছে বুলি কৈছিল। আমাৰপিনেআছে। বৰা চাউলতো নাই ইমান গম নাপাওঁ সুধিব লাগিব।
অ কেতিয়াবা বৰা চাউলৰ মানে ভাত খাব পাৰিল নহয়।
অ ভাল লাগে। মই সুধিম ৰ'বাচোন
অ সুধিবাচোন বোকা চাউল আৰু বৰা চাউল এইবিলাক আনি থৈ দিব লাগে।
মোকো লাগে।
এই ৰাতিপুৱা সময়ত জলপান খাব পাৰি। গুৰ লৈ কিনে গাখীৰ।
অ মই মানে সময় নাপাওঁ যে বাবুহঁত লগতনিনি শৰ্ট কাট কৰি অ ন্ খাই থকো ময়ো তাৰে মাজে মাজে বনাওঁ। অ এইটো ৰ্শট কাটে হয় নালাগে ৰুটি চুটি বনাওঁ বেছি সময় লাগে অ আৰু বাবুহঁতে ৰুটিহে ভাল পাই যে,
অ না এইবিলাক খাবওঁ শিকাব লাগে বৰা চাউল। এইটো আৰু এইটো কি বুলি কলা।
বোকা চাউল অ অ সেইটো খোৱা নাই এতিয়া লৈকে?
অহ্
বোকা চাউলৰ মানে এইটো খেতিটো বেছি নহয় নেকি বেছি নকৰে।
বেছি নকৰে। আজিকালি বন্ধই হৈছে অ লোকেলটো নাপায় দামো বেছিকিনো।
জাকিবানানে বজাৰতো নাপাওঁ
পায়। এইবিলাক গাঁৱত।
গাঁৱত পাই।
টাউনত নাপাই।
গাঁও অঞ্চলত অ অ এনে বৰা চাউলটো পোৱা যায়
অহ্
কিনিলে পোৱা যাব।
অ পোৱা যাব ম
এইটো ব মানে বৰা চাউলটোৰ নাম পিঠা খাব মন গ'ল।
অহ মোৰো। তিল তিল পিঠাটো যে এইটো মই বিৰাট ভাল পাওঁ কি বঢ়িয়া গোন্ধ।
গোন্ধটো মোৰ তিল গুৰা কৰা আছেই মই ভাবিছিলো পি তিলপিঠা বনাম বুলি ব বৰা চাউল আছিল নহয়।
উম',
তাৰ পিছত ভাত খাই কেনে খাই খাই পেলালো মই। থৈ দিছিল পিঠা বনাম বুলি।
আৰু গৰমত ইচ্ছাও নাযায় বনাব।
ইচ্ছা নাযায়।
উম।
মই ভাবিছো বাইদেউহঁত আহিলে বনাম।
উম।
তাৰপিছত সিহঁতে আৰু গৰমৰ কাৰণে অহ, আহিবা নেকি গৰম বন্ধত?
গৰম বন্ধত, উম, চাওঁ দিয়াচোন।
অঁ, পূজালৈকেচোন দেৰি আছে।
পূজালৈকে অক, অক্টোবৰত হ'ব ন, পূজা!
অক্টোবৰত।
অ', নহয়, নহয়, ছেপ্টেম্বৰত হ'ব নেকি।
অক্টোবৰ নে ছেপ্টেম্বৰত হ'ব বুলি কয়, সোনকালে হ'ব বুলি কৈছে।
সোনকালে হৈছে। অ'। তাৰমানে একবাৰ যদি সোনকালে হয়, একবাৰ দেৰিকে হয়। যোৱাবাৰ দে-দেৰিকে হৈছিল নহয়। এইবাৰ সোনকালে হ'ব। সোনকালে হৈছে নেকি, নহ'লে এইবাৰ দেৰিকে হ'ব।
অ', ইমানো দেৰিকে নহয় আৰু।
অ'।
এই আহাৰ মাহত দি বিপন্ননাচনী পূজা কৰে।
অ', অ', মই আজি ভাব, অ', মই আজি ভাবিছো। মানে বিপদ নাচনী পূজা কৰিব লাগিব। অ, ময়ো কৰিব লাগিব।
মই কৰিব লাগিব, মানে হেৰি লাগিব। তেৰবিধ ফল, তেৰবিধ মানে ফুল লাগিব।
পূজাখন।
পূজাখন মানে, এইখিনি বস্তু মানে যোগাৰ কৰি ল'ব লাগিব প্ৰথমতে। ফল তেৰবিধ লাগিব।
উম।
আৰু ফুল লাগিব তেৰবিধ। এতিয়া নাপালে আৰু ধৰ, ন বিধ, সাতবিধ দিলেই হ'ব।
অ, মানে বেযুৰীয়াকৈ দিব লাগে।
বেযুৰীয়া কৈ দিব লাগিব। কিন্তু এইটো আহাৰ মাহত বিপন্নাচনী পূজা কৰিলে তেৰবিধ লাগেই।
লাগে।
ফুলটো তেওঁ বিচাৰিলে পোৱা যাব।
অ'।
ইয়াতে তেৰবিধ ওলাব, ফলটোও ওলাব। আৰু ফলও ওলাব, তেৰবিধ আহ পোৱা যায়েই।
উম। আম দিলা, কঠ, তামোল-পাণ লাগিব তেৰখন।
তামোল-পাণ তেৰখন নহয়, গটা লাগিব।
গোটা।
গোটাটোও লাগিব। গটা তামোল তেৰটা, পাণ লাগিব তেৰটা। তাৰপিছত দুবৰি লাগিব, সেন্দুৰ লাগিব। শিলিখা লাগিব। কিন্তু- এইটো কেনেকৈ কৰে মানে, ধৰ, এইখিনি যোগাৰ কৰি লোৱাৰ পিছত আগদিনা অকণমান নিৰামিষ খাব থাকব লাগে। কিছুমানে নিৰামিষ থাকে কিছুমানে নাথাকে
অ'।
আৰু যিদিনাখন পূজা কৰিব, সেইদিনাখন একো খাব নালাগে। বাৰটা বজাত হৈ উঠাটো ভাল
অ'।
ৰাতিপুৱা ধৰ, ঘৰটো চাফ চিকুণ কৰি ঘৰ মুচি এইবিলাক পৰিপাতি কৰি কিনে আৰু ধৰ, ঘৰত অলপ শৰ্মা যি কয় শৰ্মা চিতাই অলপ ঘৰটো শুদ্ধ কৰি ল'ব লাগে আৰু, শুদ্ধি কৰি ল'ব লাগে।
মইও কৰো কিন্তু মানে বহুত দিন হল কৰা মানে আগতেতো বহুত কৰিছিলোঁ এই বাবু হঁতৰ হোৱাৰ পৰা তাৰমানে মই সময় নাপাও সেইকাৰণে বাইদেউ ঘৰত গৈ পেলাই কৰো
মই কৰিছোঁ মই ভাবিছো এইবাৰ কৰিম বুলি
ময়ো ভাবিছো আহাৰ মাহত কৰিম বুলি
দুৰ্গা মাই মিলাই আৰু বিপদনাশিণী মিলাই আৰু এতিয়া কৰিম আৰু মই আগৰ পৰা কৰিম কৰিম কৈ আছো কিন্তু আহাৰ মাহটোত বেছি ভাল যে সেইটোৰ কাৰণে
যদি দুৰ্গা পূজাই হেৰি হয়
অ, অ, অ, দূৰ্গা পূজাৰ নিচিনাই বিপদ নাশীনী বিপদৰ পৰা হেৰি কৰে আৰু
উম
সেইটোৰ কাৰণে আৰু এইটো পূজাটো বেংগলী বিলাকে বেছি কৰে আহাৰ মাহতোতো কিছুমানেতো বামুণ লৈ কিনে কৰে
অ'
এ আমিতো তেনেকে কৰিব নোৱাৰো না আমি ইমান নিয়ম নাজানো আৰু যেইখিনি সামৰ্থ‌ সেইখিনি কৰোঁ আৰু
অ' মানে বহুত প্ৰমান কিন্তু মই এতিয়াও মানে মই মানে এনি টাইম বিপদনাচিনী নামে লও মানে যিকোনো প্ৰব্লেম হলেও চল্ভ কৰি দিয়ে তাৰ মানে মানে মোৰ অ' মানে বহুত সমস্যাৰ পৰা মানে সমাধান পাওঁ আৰু
অ' অ' সঁচা প্ৰমাণ কিন্তু এইটো
একদম সঁচা মোৰ হাজবেণ্ডও তাৰমানে বহুত বিশ্বাস কৰে যিকোনো বিপ মই বাবুহঁত জন্ম পাওঁতে বহুত প্ৰব্লেম পালো অসুবিধা হ'ল নহয় মোৰ মই মানে মাৰ নাম লৈ লৈয়ে মই তাৰমানে মেডিকেলৰ পৰা ঘৰ আহি পাইছোঁ
অ' আগতে মইও কৰিছিলোঁ এতিয়া অকমান মানে কমাই দিছোঁ আগতে মোকো মানিছিল
অ'
এতিয়া আৰু লাহে লাহে কমাই গৈছে নহয় পুজা পাতলটো আমাৰ কমোৱাই গৈছে তেনেকুৱা ঠাই লাগে নহয় পূজা কৰিবৰ কাৰণেও ঠাই লাগে এক্সটা মন্দিৰ লাগে আও যেনেকৈ তেনেকৈ ৰাখিব‌ও নোৱাৰিম নহয় পূজাখন কৰিবই নোৱাৰিম অ' অ' বাবু উঠিলে?
নাই ডাঙৰ বাবুতো কেতিয়াবা উঠিছে, সি অকলে অকলে খেলি আছে।
অ' অকলে খেলি আছে?
অকলে অকলে খেলি আছে।
অ', চাওনে নাই দেখোন?
অ'।
অঁ, সৰুটো উঠা নাই?
সৰুটো উঠা নাই।
অ' সি উঠিলে অলপ মানে হেৰি কৰে ন, খোৱা বস্তু বিচাৰে?
অ'। আৰু সৰুটোৰ টোপনি অলপ বেছি। ডাঙৰটো অলপ পাতল, সি সেই কাৰণে ক্ষীণ। মোৰ মা মোৰ নাই মইতো ফুৰি পেলাই উঠিছো।
অ' নাই আৱাজটো মানে টোপনি টোপনি যেন লাগি আছে।
অ' বাবুহঁতৰ লগত টোপনি ভালকৈ নহয়ে নহয় ৰাতিও?
অহ দিয়া। অ', দিগদাৰ হয়। আৰু গৰ গৰমৰ কাৰণে টোপনিও নাহে। অ'।
কে বহুত কমি গৈছে।
কমি গৈছে না?
ছোৱালী কালত যিমান টোপনি আছিলে মোৰ, এতিয়া বহুত টোপনি কমি গৈছে।
অ', ভালে, অলপ ৰাতিপুৱা উঠি কিনে ব্যায়াম কৰিবা।
সময়ে নাপাওঁ লব ৰাতিপুৱা। ব্যায়াম কৰা সময়খিনি
ব্যায়াম কৰিলে ভাল। অহ, তেতিয়া ৰাতিটো টোপনিটো ভাল আহে। মই সেইদিনাখনে হেৰি খাইছিলোঁ পন্তা ভাত খাইছিলোঁ। তাত দি
অ'।
ৰাতি পন্তা ভাত খাইকিনে বিচনাত উঠিছোঁ, কেতিয়া টোপনি আহিছেঁ মই গ'মে পোৱা নাই।
অ', বিৰাট নিছা হয় ভিটামিন যে।
অ', ৰাতি বোলে আমাৰ ওচৰৰ ভাড়াতীয়া মানে তিৰোতাটো মাতি আছিল, মই গ'মেই পোৱা নাই।
বিৰাট নিচা। অহ, হয়। ভাল লাগে খায়।
দালি বটা, মাছ পোৰা
মাছ ৰ'বা জুতিয়ে।
আজি অলপ দুপৰীয়া আছিল, অলপ খাইছোঁ সেইখিনি।
অ', মই মাছ পোৰাটো খাই বিৰাত ভালপাওঁ।
মাছ পোৰাতো ভাললাগে। ডাঙৰ মাছো খাব পাৰি।
অ', পাৰি।
অ', আজি খাব লাগে আজি অ', শনিবাৰ, শনিবাৰে খাব লাগে। শনিবাৰে এটা খাবা পুৰি কিনে। গৰৈ মাছ যদি আছে, গৰৈ মাছো পাইছে নেকি?
গৰৈ মাছটো নাই দেখি পোৱা। গৰৈ মাছটো, এই চেং মাছ বুলি কয় যে চেং মাছ এই গৰৈ
ফাল্টু
অ', ভাল।
চেং মাছটো হেৰি কৰিব পাৰা, পুৰিব পাৰা।
অ'।
নকয় অ', চেং মাছটোতো আৰু বেছি ভিটামিন।
বেছি ভিটামিন।
জোল তোলৰ আঞ্জাবিলাক খাব লাগে, চেং মাছেদি।
অ'।
সেইফালে কি ভেদাইলতা পাত আছে?
অ', আছে নৰসিংহ ভেদাইলতা মানিমুনি, মেছেণ্ডৰি পাত এইবিলাক মই জোল বনাওঁ বাবুহঁতক খোৱাওঁ।
অ', অ' মেছেণ্ডৰি পাতটো চিনি নাপাওঁ। আৰু ইয়াতে মেচকা টেঙা নেকি মেচকা টেঙা অ', অ', মেচকা টেঙা।
আমাৰ যে বাইদেউহঁতৰ ঘৰত বঙৰা বাইদেউহঁতৰ ঘৰত সে ক'লপাৰৰ ওচৰত তাতে আছে পাতগেটা পানৰ দৰে, তাত অ', অ'।
অ', অ', অ', অ'।
মই বনোৱা নাই কিন্তু, মেচকে টেঙা দি আমাৰ এ সেইদিনাখানেই আমাৰ বৌৱে বনাইছিল ভাল লাগছে খাই, অলপ টেঙা মিঠা দিছি
অ'।
ভাল লাগিছে মানে কচুৰ পাত মানে